হেল্ল',
শুনিছা?
অ', শুনি পাইছো তুমি শুইছা?
শুনিছো -শুনিছো কোৱা?
অ', কি কৰি আছিলা?
এ আছোঁ ৰবা তুমি?
অ', ময়ো আছো এনে।
কোৱা?
আজিকালি সময়ত একো কৰিবই পৰা না অ, নোৱাৰিছোঁ।
উম, সেইটোৱে আজিকালি যে সময়ৰ পৰিচালনা একদম কৰাতো বহুত টানে হৈ পৰিছে।
উম, মানে বহুত বস্তু অ, কোৱা।
কোৱা -কোৱা -কোৱা তুমি কোৱা?
অ নহয় মানে বহুত বস্তু মানে আ আহি গৈছে যিহেতু মানে ডিষ্ট্ৰেকচনবোৰ আৰু হে কাৰণেও মানে কেতিয়াবা ভাবোঁ মানে মই চব্বিছ ঘণ্টাৰ ভিতৰত মানে ভাল মানে চব্বিছ ঘণ্টাৰ ভিতৰত চব্বিছ ঘণ্টা মানে মই ভালছে মানে প্ৰডাক্টিভ একো ইউজ কৰিব পাৰা নাই নিচিনা বুলি ভাবোঁ।
সেইটোৱে চোৱা মানে আচলতে সময় আচলতে আমাৰ মানুহৰ জীৱনত আটাইতকৈ মূল্যবান সম্পদ হয়। য'ত আমি যদি এবাৰ সময়তো পাৰ কৰি দিও ন ত সেই সময়তো আমাৰ কেতিয়াও ঘূৰি নাহে কিন্তু সেই মানুহে সেইখিনি সময়ত যদি আমি ভালকে কটাব পাৰো বা আমাৰ কামবোৰ ক ক মানে কৰিব পাৰো তে তিয়াহে আচলতে আমি টাইম মেনেজমেন্টো কৰিব পাৰিম কিন্তু আজিকালি মানুহ বিলাকৰ কাৰো সেই সময়খিনি নোহোৱাই হৈ গৈছে। মানে মানুহ বিলাকে ধৰা এতিয়া ক'ব গ'লে বিশেষকে ছচিয়েল মিডিয়া যেতিয়াৰ পৰা আহিছে, তেতিয়াৰ পৰাতো মানুহ বিলাকৰ মাইণ্ডটো পুৰা ডিষ্ট্ৰেক্ট হৈ গৈছে কাৰণ কিবা এটা কৰিম বুলি যদিও আমি যাও আমাৰ মোবাইলটো হাততে থাকিলে এই পিছত কৰিম বুলি ভাবি তেনে আমি মোবাইলটো চাও, ত তাৰ কাৰণে আমাৰ টাইম বোৰ কেতিয়াও মানে সময়মতে মানে কাম বিলাক নহয়।
উম একদম ঠিক কৈছা দেই, ইমান মানে আমি একচেলি মানে এতিয়াও মানে বুজি পোৱা নাই মানে সময়টো কিমানেই গুৰুত্বপূৰ্ণ কাৰণ এবাৰতো সময় গুচি গলে আকৌ ঘূৰি নাহে। আমি যিমান বিচাৰিলেও মানে আমি আকৌ সময়টো ঘূৰাই আনি বস্তুবোৰ সলনি কৰিব নোৱাৰো। সেইকাৰণে সময়ত আমি বুজি যাব লাগে যে সময়ৰ মূল্যটোত কিমান বেছি।
সেইটোয়ে আচলতে আমি যদি সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰো বা যিকোনো কামে ধৰা এতিয়া জীৱনত ক'ব গ'লে আমাৰ যিকোনো কামে যদি আমি সময়ত কৰিব পাৰো তেতিয়াহে আচলতে আমি সময়তো ঠিক কৰি ৰাখিব পাৰো আৰু বিশেষকে ছাত্ৰ-ছাত্ৰী স সকলৰ কাৰণে মানে সময়তো বহুত প্ৰয়োজন কাৰণ যদিহে আমি স মানে সেই যিবিলাক ছাত্ৰ-ছাত্ৰী আৰু সিহঁত যিবিলাক পঢ়ি আছে সিহঁতে যদি সময় ম তে পঢ়া-শুনাটো কৰে। তেতিয়াহে এটা ভাল ফল দেখা মানে পাব পাৰে। কিন্তু আজিকালি সৰু ল ল'ৰা ছোৱালী বিলাকেও ফোনৰ প্ৰতি মানে এটা আসক্তি টাইপ হৈ গৈছে। যে চচিয়েল মিডিয়াটো বেছি চলাব খোজে তাৰ কাৰণে মানে পঢ়াত ইমান এটা ৰিজাল্ট নাপায় যিটো পাব লগা থাকে।
অ একদম ঠিক কৈছা একদম ঠিক কৈছা। মানে মোৰো মোৰ লগত হৈছিলে মানে মই এইটো বস্তু মানে মন কৰিছো নিজৰ হেৰিটো যে মানে যেতিয়া মই বিদ্যালয়ত আছিলো তেতিয়ালৈকে যিহেতু মোৰ ওচৰত আহ অ মোবাইল ফোন নাছিলে সেইকাৰণেও মানে মই চব অ সময়ৰ কাম সময়ত কৰিছিলো, ৰাতিপুৱা সময়ত স্কুল যাওঁ আহ হেৰি স্কুলৰ পৰা পঢ়ি আহি নিজৰ আহ ভাত চাত খাই মেলি আকৌ মই নিজৰ ডান্স ক্লাছ বা টিউচনলৈ যাওঁ আকৌ সেইবোৰ কৰি আহি মানে মই সময়ত ভাত চাত খাই মেলি টাইমত বা সময়ত শুই যাওঁ আকৌ নেক এ বেলেগ দিনাৰ কাৰণে মই একেবাৰে ৰেডি থাকোঁ কিন্তু এতিয়া যেতিয়াৰপা মানে মই কলেজত আহিলো কলেজৰ যেতিয়া মই ফোনটো পালো নিজৰ তাৰ পিছৰ পৰা মানে যিহেতু আ সামাজিক মাধ্যমো বহুত বেছি মানে আ এতিয়া মানে চবৰে চবেই চবৰে এটা এ একাউন্ট এটা আছে সামাজিক মাধ্যমত সেই কাৰণেও মানে মই ভাবোঁ মানে মোৰ বেছি মনটো মানে মবাইলতে লাগি থাকে আৰু মই জোনখিনি কাম মই কৰিব লাগে মই সেইখিনি নক কৰাকে মই মানে মোবাইলতে লাগি থাকোঁ পঢ়া থাকিলেও মই ভাবি থাকো যে নহয় এতিয়া নহয় অলপ পিছত কৰিম আকৌ অলপ পিছত ভাবোঁ যে আৰু অলপ পিছতকে কৰিম তে সেই পিছত কৰি কৰি কৰি কৰি দিনটোৱে শেষ হৈ যায় তাৰপিছত নেক্সট দিনা মই ভাবোঁ নহয় আজি মই ভালচে পঢ়িম কিন্তু আকৌ সেই মানে পিছুৱাই গৈ থাকো গৈ থাকো তেনেকে সময়বোৰ গৈ থাকে আৰু সেইমতে মানে মই বিচৰা ফলটো নাপাওঁ আৰু সেইকাৰণেও মই নিজকেও ক‌ওঁ ব্লেম দিওঁ কিন্তু এ ব্লেম দিলেওতো নহব সময়ৰ মূল্যটো বুজিব লাগিব
সেইটোৱে আচলতে মানুহ বিলাকে অকল চচিয়েল মিডিয়া বুলিয়ে নহয় আজিকালি মানুহ বিলাক বহুত মানে এলেহুৱাও হৈ গৈছে যাৰ কাৰণে সময় বিলাক কেতিয়াও মানে এ ভালকে কটাব নোৱাৰে আচলমতে মানুহ বিলাকে পঢ়া বা বিশ্ৰাম কৰা এইবোৰ যদি কমাই দিয়ে নহয় তেতিয়াহে আচলতে সময় থিক মতে চলাব পাৰে আৰু বিশেষকে তুমি মন কৰিবা আজিকালি কিছুমান মানে সময়মতে কাম কৰে এতিয়া মই কব গ'লে কিছুমান এনেকুৱা অফিচ আছে য'ত সময়মতে কাম বিলাকতো তেখেতৰ নিজৰ কৰে তাৰ ফলত আকৌ নিজৰ পৰিয়ালক টাইম দিব নোৱাৰে কিছুমান মানে ইমান বিজি হৈ যায় মানুহে নিজৰ ইফালে যে এটা পাৰ্চনেল লাইফ এটা আছে সেইটো পাহৰি যায়, সেইট টোও আচলতে বেয়া যে আমি নিজৰ কাম এৰিও আমাৰ নিজৰ আন এটা চাইতো থাক কে য'ত আমি পৰিয়ালকো সময় দিব লাগে নিজৰ যিটো চখ থাকে আমি সেইট টোও পূৰণ কৰিব লাগে ত' যদিহে আমি কাম বিলাক স থিক ভাৱে কৰো বেছি প্ৰেছাৰলৈ একেলগে কৰিব নোখোজো তেতিয়াহে আচলতে আমি কাম বিলাক সম্পূৰ্ণ কৰি নিজৰ সকলো কাম কৰিব পাৰোঁ কিন্তু আজিকালি মানুহ বিলাকে যিটো কাম কৰে বা যিটো কাম এলাহত মানে থৈ দিয়ে সেইটো পিছুৱাই পিছুৱাই পিছুৱাই বহুত মানে সময় খিনি গুচি যায় তাৰ ফলত মানুহ বিলাকো গমো নাপাই যে আমি কিমান সময় পাৰ কৰি পেলালো
উম একদম থিক কৈছা
আৰু এতিয়া বিশেষকৈ কোৱা কোৱা
নহয় নহয় তুমি কোৱা?
এতিয়া আৰু এটা ক্ষেত্ৰত তুমি চাবা ল'ৰা-ছোৱালীবিলাকে কি কৰে মানে ফোনটো বিশেষকে তুমি ছ'চিয়া হেৰি মিডিয়াত চাবা। অ' যেতিয়া আজিকালি অনলাইন হৈ গৈছে তেতিয়াৰ পৰা বা স্কুলৰ পৰাও আজিকালি হোৱাটছআপ গ্ৰুপবিলাক থাকে। ত' ল'ৰা-ছোৱালীবিলাকে কি কৰে আমি হোৱাটছএপ গ্ৰুপত কিবা চাম বুলি কৈ কেনে ফোনটোৱে চলাই থাকে। যাৰ ফলত পঢ়া-শুনাৰ প্ৰতিও সিহঁতে শ্ল' হৈ গৈছে। ত' সেইকাৰণে মানে ক'ব গ'লে যদিহে মানে সময় মতে আগৰ পৰা পঢ়া-শুনা কৰে, আগৰ পৰা যদি ৰিভিজন কৰে তেতিয়াহে পৰীক্ষাত ভাল ফল এটা পোৱা যায়। কিন্তু আজিকালি ল'ৰা-ছোৱালীবিলাকেও নুবুজে আ বেছি মানে ছ'চিয়েল মিডিয়াৰ প্ৰতি মানে এটা আসক্তি টাইপ হৈ গৈছে। যাৰ ফলত সময়বোৰ তেতিয়া মেনেজ কৰিব নোৱাৰে।
ত' আৰু বিশেষ উম আৰু বিশেষকৈ আমাৰ ক'ব গ'লে কিছুমান মানুহে এনে কোৱা হয় য'ত আমি মোৰ নিজৰ ক্ষেত্ৰত কওঁ মই এতিয়া ঘৰত আছো যে সেইটো ত' ৰাতিপুৱা মই ভাবো যে, মই কামখিনি সো সোনকালে খতম কৰো তাৰ পিছত মই কিবা কৰিম, কিন্তু নাই যেতিয়া কামটো কৰিব যাওঁ এই ফোনটো হাতত যেতিয়া পোৱা যায় ন' বোলে চাই লওঁ ৰহ ফোনটোত কোনে কি দিছে। সেনেকে চাওঁতে, চাওঁতে, চাওঁতে, চাওঁতে ইমান টাইম গুচি যায়, মোৰ কামটো ইফালে পিছ পৰিয়ে ৰৈ যায়, যাৰ ফলত মোৰ গোটেই দিনটো মানে সময়বোৰ কমপ্লিট মানে বেলেগ হৈ যায় যিটো কাম কৰিম বুলি ভাবো, সেইটো কেতিয়াও সম্পূৰ্ণই হৈ নাহে। ত' মানে যে মই নিজৰ ফালৰ পৰাও কৈছো মোৰো সেনেকুৱা হৈ যায়। আচলতে সময়বিলাক যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰিব নাজানো ন', কাৰো সময় কাৰো লগতে নিমিলে।
উম একদম ঠিক কৈছা দেই, মানে মই একদম এগ্ৰী কৰিছোঁ মানে এই ছাত্ৰ-ছাত্ৰীবোৰৰ তোটো আছেই আৰু আ যোনবোৰ মানে আ চাকৰি চাকৰিয়াল মানুহবোৰ, সিহঁতৰো মানে ৱৰ্ক লাইফ বেলেঞ্চটো মানে মিলাব বহুত টান হৈ যায়, যিহেতু মানে আমি চবেই মানে সফলতাৰ আহ পিছে মানে ইমান বেছি মানে কাম কৰি আছো, আমি এইটো পাহৰি যাওঁ যে, আ মানে সেইপান সেইবোৰ সফলতাৰ মানে ৱৰ্ক মানে নিজৰ কেৰিয়াৰৰ ছাকচেছফুলত এ ছাকচেছফুল মানে যোনটো আমি সেইটো আমাৰ যোনটো বেলেগ এটা ফিল্ড আছে সেইটোৰ বাহিৰেও মানে আমি মানে নিজৰ পৰিয়ালৰ লগত সময় কটাব লাগে বা আমাৰ যোনটো দায়িত্ব আমাৰ ঘৰৰ মানুহবোৰৰ প্ৰতি সেইবোৰো আমি মানে অ' ফুলফিল কৰিব লাগে, তেতিয়াহে মই ভাবোঁ যে আমি সময় সময়ৰ মানে আ প্ৰপাৰ ইউটিলাইজেচন কৰিব পাৰিছো, ত সেই টো এটা কথা হয়।
সেইটোৱে আচলতে সময়ৰ পৰিচালনা সকলো মানুহৰে এটা মানে জীৱনৰ মানে মূল অ ভেটি হিচাপত ল'ব লাগে যেনেকে ধৰা ৰাতি আমি আচলতে এখন টাইম টেবুল এখন বনাই ল'ব লাগে যে আমি এনেকুৱা এনেকুৱা কামবিলাক কৰিম কিন্তু মানুহবিলাকে টাইম টেবুল নবনোৱাকে যেতিয়া দিনটোৰ কাৰণে ষ্টাৰ্ট দিয়ে তাৰ ফলত আমাৰ কেতিয়াও সময় পৰিচালনাতো সময়টো সঠিক ভাৱে নচলে। ত' মই বিচাৰো, মই মানে মই ভাবো সকলো মানুহে যদি সকলো সময় মানে সময়টো যদি ভালকে ছলাব খোজে ত' তেতিয়াহে আচলতে দিনটো মানে শুভ হয় বুলি ক'ব পাৰি। তুমি মন কৰিবা কিছুমান মানুহে ইমান এলাহ কৰে, সেই এলাহৰ ফলত গোটেই জীৱনটোয়ে এলেহুৱা তে পৰি যায়, ত' যাৰ ফলত কামবোৰ কেতিয়াও সফল নহয় আৰু যি টো বস্তুত আমি চাকচেচ হ'ব লাগে সেই বস্তুত কেতিয়াও আমি ছাকচেছ হ'বই নোৱাৰো।
উম, একদম ঠিক কৈছা দেই সময়ৰ ভালকে মানে প্ৰই আ ব্যৱহাৰটো আমি জানিব লাগে তেতিয়াহে আমি আচল আহ ৰূপত আমি মানে আহ' আঁহ কি কয়, চাকচেছফুল হ'ম।
সেইটোৱে ঠিক আছে দিয়া তেতিয়াহলে।
অঁ ঠিক আছে দিয়া, থেংক ইউ।